হেল্ল'।
অ', বাইদেউ শুনিছেনে?
অ', শুনিছো।
ভাত খালে?
ভাত খোৱা নাই, বনাই থৈ আহিছো।
অহ।
তোমাৰ হ'ল?
মোৰ হো হোৱা নাই। খবৰ এটা লওঁ বোলো।
অহ, অহ।
ফোনটো কৰিলো।
এই ইস্কুলৰ পৰা আহিল?
যাম আৰু। সময় হোৱা নাই যে।
উম, উম। আমাৰ আহিলে।
অ
খোৱাানা খামা বনাই থৈ আহিছো ঠাণ্ডা হওক অলপমান গৰম হৈ আছে যে-
অ তাকে-
এইয়া তোমালোকতে এয়া হেৰিৰ, ফুলৰ যে হেৰি আছিলে, নাৰ্চাৰী আছিলে মান- নাংঘ- কি কি ফুল আছে?
ফুল বিভিন্ন ধৰণৰ ফুল আছ সিঁহতৰ নাৰ্চাৰী আৰু।
অ', নাই এতিয়া ঠাণ্ডা, হেৰী বাৰিষা দিনত হোৱা ফুল।
মোৰ ৰাক্ষে নহয়। উম দালিয়াছ এতিয়া এতিয়েন্ ডালিয়া দিনে- থিয়ে জানো?
ফল এতিয়া নফলে এতিয়া নাইকিয়া হ'ব মইৱ হ'ব আৰু-
তেএ-আকৌ ছিজনত এনেকে, এইটো ছিজনত কি ফুল লগালে মানে ফুলে? তাৰছিঅত তেনেকে আনিয়ে থাকে নহয় ছিজনে ছিজনে ফুলবোৰ-
উম- ফুল অলপমান আনিব লাগিব- চুন
অ' এই বন্ধ দিনত গ'লে ভাল। এতিয়া হেৰি- কাইলে ঈদ আছে নহয় বন্ধ দিন ঘৰতে থাকিব সিহঁত।
অহ
তাৰমানে ভিন্দৌ ভিন্দৌৰ হেৰি যে চাকৰি কৰে আকৌ উম উম উম বাইদেউ হেই চাকৰি কৰে।
উম কি কৰে?
ভিন্দৌ পুলিচ। তাৰপিছ- তাত আকৌ বাইদেউ শিক্ষক।
অ'-অ'- ইয়াত ফৰমাই ক-মৰিগাঁৱত নে- সথ্-
অমই গাঁৱতেই কৰা।
অহ্-
সিহঁত মানে সেই বন্ধ খিনিৰ সময়ত পাই-পাব সিহঁতক আকৌ মানে নহলে স্কুল বাইদেউ স্কুলৰ পৰা ছুটি হোৱাৰ পিছত পাব আৰু মানে তেতিয়াহে লগ পাব।
উম- এই জয়শ্ৰীজনী নহয় ন? জয়শ্ৰীজনী ঘৰত নহয়?
নহয়-নহয়-নহয়-
এতনিও বেলেগ? নহয় এজনীও বেলেগ বোলো মাষ্টৰনি কৰে এজনী-
অ' এজনীও বেলেগ অ'-
অ', অ'
সে নহয় হেৰি বৌ আকৌ উম আমাৰ মানুহজনৰ বৌ এইফালে আকৌ মোৰ বাইদেউহে
জয়শ্ৰী!
বৌ হয় জয়শ্ৰী বৌ হয় মোৰ
অ'
এইফালে আকৌ এয়া মোৰ বাইদেউহে হয় মানে আমাৰ মাহঁতৰ ফালৰ ৰিলেটিভো হয় বাইদেউ হয়
অ', এই নাৰ্চাৰী থাকা ঘৰ
অহ'
অ' দণ্ডোৱাত পৰিছে ন' তোমাৰ বা যদি নহয় হেৰি আমাৰ আমাৰ সেই মাহীদেউৰ বোৱাৰেকজনী মামীয়েক লাগে নেকি!
সিহঁতৰ ৰঙাদৈয়াত ভিনদেউহঁতৰ ঘৰ ৰঙাদৈয়াত, ইয়াত মাটি কিনি ঘৰ বনাইছে আৰু
অ', অ', নহয়, আমাৰ এই, হেৰিজনী ভাই বোৱাৰীজনীও আহে যে সিহঁতৰ ঘৰলে দিন আহা দেখিছিলো কিবা লাগে নেকি সিহঁতৰ
অ', সিহঁতৰ কিবা ৰিলেটিভ হয় বুলি মও শুনিছো
অ', মামীয়েক নে কি
অ', মামীয়েক হ'বলা মামী মামী কে মাতে নহয় উম
মামীয়েক যদি সিহঁতচোন মাকৰ ঘৰ সেয়াতহে হ'বলা এয়া গান্ধীগুৰিত নহয় জানো বে ভিনদেউটোক হ
অ', ৰ ৰঙাদৈয়াত নেকি ৰঙা দৰিয়া নে বাৰভুজীয়া
এই গান্ধীবৰী খিনিতহে হ'বলা বাৰভুজীয়াৰ আগতে যে গান্ধীবুৰী বাৰভুজীয়াৰ আগত গান্ধীবুৰী
তাৰমানে মই বুজা হোৱাৰ পৰা সিহঁতৰ আমি জানা হোৱাৰ পৰা সিহঁতে ইয়াতেই ভাড়া থাকে যে
আহ'
তেতিয়া পৰা সিহঁতে ইয়াতে থাকিলে ইয়াতে মাটি-চাটি কিনি ঘৰ বনালে মই উম এনেই বাৰ পুজিয়াত বুলি জানো মই কিন্তু পুৰণা ঘৰলৈ গৈ পোৱা নাই সিহঁতৰ
উম মই হে হেৰি ভাইজনী ঘৰ বোৱাৰীজনীৰ ঘৰ সেয়াতহে গান্ধীবুৰীতহে
অহ'
উম
পাই চাগে। সেয়া হেৰি ল'ৰা ছোৱালীও হ'ল ইয়াতে পঢ়া-শুনা চব এইফালৰ পৰাই সুবিধা হৈ গ'ল যে
উম। সিহঁতৰ যজাকে দুজনী হৈছে নে জীয়েকৰ। নাই, যজাকে দুজনী হৈছে যে ছোৱালী। হোৱা নাই মানুহজনী জীয়েক নেকা ভাগিনীয়েক।
ভাগিনীয়েক অ।
যজাকে ছোৱালী দুজনী হৈছে যে, অল আজি এবছ এবছ হৈ গৈছে আউ।
অ।
হয় নেকি? হয়।
অ, সিহঁত ভাগিনীয়েক ঘৰ অ।
উম।
ভাগিনীয়েক ঘৰ ভাগিনীয়েকৰে হৈছে এই শ্বিলংত নে ক'ত আছিলগে যে
চেল জনী।
অ।
এয়াতে নেকি? ঘ
নহয় ঘৰ ইয়াত তে সিহঁতে শ্বিলঙত আছিল নেকি আগতে?
গীয়েকে পুলিচ কয়।
অ, পুলিচ নে আৰ্মিয়ে কিবা এনেকুৱা।
এতিয়া এয়ালৈ আহিল আউ।
অ, অ ইয়াত এতিয়া ইয়াত থাকে আউ।
উম। আমা বোৱাই জেনী মানে নাহন, অ। বাৰ্থডেত গৈছে নহয়।
অ'।
বোলে হে ফটো দি আছে। ছোৱালজনী, দুই জেনী ছোৱালী দেখি- খিব বৰ ধুনীয়া আক'।
ধুনীয়া অ।
উম মাজতে শাহুয়েকো ঢুকাই
ঢুকাইছিল অ, অ পাইছিলো গম শাহুয়েক ঢুক কোৱা বুলি।
উম।
ঢুকাই থাকিল মানুহজনীও ন?
উম।
সেই আজিকালি মানে পতককে মানুহ বিলাক তেনেকোৱা হৈ যায়, ভৰসা নাই।
উম।
উম বেমাৰ আজাৰ। ইটো সিটো ইটো সিটো সিটো সিটো পতকে হয়। ভাৱিবও নোৱা কাইলে কিবা এটা কৰিম
উম।
কাইলৈ খাম কাইলৈ থম আমাৰ সেইটো ডাঙৰ দাদাই কয় সেইটো কাৰণে বোলে হেৰি নহয় আজি যি আছে কাইলে খাম বুলি নথবি আজিয়ে খা।
অ একেৰাহে
তই কাইলে মানুহ জীয়াই থাকো নে নেথাকো পাত বৰ্তমান
উম
সে তেনেকে ক
মানুহৰ যিহে বেমাৰ হৈছে কৰোণা বেজী সোপা পৰা দিয়া পাই মানুহৰ ঢেৰ বেমাৰ।
জানো অ মানুহবোৰ বৰ দুৰ্বল হৈ গ'লচোন আজিকালি আৰু খাদ্য ল'ৰা ছোৱালীবোৰ বেমাৰ আজাৰ সেইটো কাৰণে বাঢ়ি গৈছে। খাদ্য পাতিবোৰ হেৰি নহয় জানো। সাৰুৱা
সাৰিয়া
গোটেই খাদ্য পাতিবোৰে সাৰ দিয়া দেখোন।
উম তোমালোকৰ দাদাই ভাল পালে আও
অ ভাল পালে সি আকৌ আহিব লাগে এতিয়া ডক্তৰৰ ওচৰত দেখাবলে এতিয়া কোনদিনা আহে জানো এইমাহতে আহিব লাগিছিলে।
উম যোৰহাটত থাকে নে সি কত থাকে সি
হে
দাদা ক'ত থাকে বোলো?
অ সি এতিয়া সেই কলিয়া পানীত।
অহ।
তালে গৈছিলে?
কলিয়া পানীৰ যোৱা নাই।
অ
শিল শিলঘাটত নে কেই শিলঘাট নহয় ন কি বুলি কয়
তোৰ হাতত অ
যোৰহাত কলিয়াপানী।
অ
তালৈকে মাজুলী সত্ৰ পৰে জানো?
মাজুলীখন থাকিল ইফালে কলিয়াপানী মানে কেত কেতিয়াবালৈ যদি মাজুলীখন ধৰক পানী-চানী এতিয়া বাঢ়ি কৈ খহাই লৈ গৈ থাকা নাই জানো? সেইটো কাৰণে কেত কেতিয়াবালে যদি মাজুলীখন সহাই কৰিও পেলাই তেতিয়াহ'লে সেই সত্ৰখন আনি পেলাই ইয়াত থাপন কৰিছে সি কলীয়াপানীত।
উম।
সেয়াহে।
উম। এতিয়া ইয়াতো আছে আৰু।
অ ইয়াতো আছে ইয়াতো আছে অ
কলীয়াপানীতো সত ত্ৰ আছে।
কলীয়াপানে সেইখন সত্ তই অহ। কলিয়াৰ পানীখন আউনআতি সত্ৰ ক
মাজুলী আৰুন দি সত্ৰ
উম
অ' তাৰ পৰাা অধিকা আহে আহ অধিকো বেলাক
অ' তাৰ পৰা ৰা আহে
আহ
হা
উম
মই ক সেইফালেও গৈছে বুলি যাব বুলি ভাবিছিলো আপোনালোকে গৈছিলে যে মাজতে মই বোলো সেইফালে যাব নেকি
নাই তাত যোৱা নাই কল প
খবৰও নিদিলে বোলে যাম এনেকৈ দাদা খবৰ এটা লওঁ, ক ন নকৈ লওঁ।
উম কলিয় পানী ফালে নগলো নহয়
অ' যোৱা হয় তাক লগ পালেহে মাতন
উম উ মোৰ ন দাদাই আকৌ অসুখ আ হৈছে ইয়াতে আছে আহি ন
অ' অসুখ অ হেৰি এতিয়া হে, মানে মেডিচিন দিয়া মাহে মাহে ভাল হৈছে কিন্তু হয়ান অকণ মানে হেৰি হ'ব এই ককালত বিষ শিষ তোৰ আউ ন
উম
বাৰ চব উ তাৰ সি মানে বেমাৰতকে ভয়তটো বেছিকে খাই দিয়ে যে সেইকাৰণে তাৰ অকমান হাৰ্টৰ প্ৰব্লেম নিচিনা গম পালে সি কিবা ডক্টৰ কেনেকে কোৱাৰ লগে লগে সি অকন ভয় খাই যায় কিবা বেলেগ কিবা হৈছে বুলি।
উম
সেইকাৰণে হাৰ্টৰ হেৰি তাকে ডক্তৰে বুজাইছে আৰু এইবলাক মনলৈ ভাব নানিবা কিয় ইমান ষ্ট্ৰং ডেকা মানুহ। ত চাম বহুত ভয় লাগে ভয় কিয় কৰিব লাগে কৈছে
অ মোৰ বেমাৰ হলে ভয় লাগে নহয় অকমান হলে।
লাগে সি ভয় কৰ
অকমান হলে ধেৰ যেন পাও মই তেন কিবা হ'ব এ এবাৰ এহঁতে ক মায় একেবাৰে কিবা এটা হ'লে হয় এতিয়া বেছি হৈ যায়গ উম ডাকটৰ ওচৰত গলে।
যেযা আমাৰ বাৰু
ডকটৰ চজ অলগা অলগে
উম ভাত পানী দিলে জানো এক নাই নহয় ন অ ভাত তানে দিদও হ'ব দিয়। আহ